উম্
শুনিছ নে?
অঁ শুনি আছোঁ দিয়া কোৱা।
কি কৰি আছা বাকী?
এনেই আছিলো কিবা কিবি কৰি পেলাই।
অ ঠিক এ আছে দিয়া। আহ মই এনে এনেই আছো। আজি গছ গছনি নেকি এইটোৰ বিষয়ে।
অ অ দিয়া হ'ব দিয়া পাতিম পাতিব পাৰি বহুত মানে ভাল বিষয় কোৱা কিবা কি ক'ব বিচাৰা
হয় হয় তোমাৰ মতে বা জীৱ জন্তু থাকে
তাকে আচলতে সকলোৰে বাবে যিমান মানে যি পৃথিৱীত মানে যিমান মানে জীৱ আছে তোমাৰ। মানুহ হওক জন্তু হওক চৰাই চিৰিকতি হওক চবৰে কাৰণো গছ গছনি মানে প্ৰয়োজনীয়ই হয় কাৰণ তাৰেপই তাৰে মানে গছ গছনিয়েতো অক্সিজেন দিয়ে অক্সিজেনে অক্সিজেনৰ কাৰণো সকলো জৱ জীয়াই আছে এই পৃথিৱীত
হয় হয় হয় হয়
হয় সেইয়
হয়
তাকে আৰু বাকীো সকলোবোৰ টো আমাৰ গছ গছনি তোমাৰ খাদ
হয় হয় কোৱা।
তোমাৰ আমাৰো মানে চব খাদ্যৰ পৰা হওক তোমাৰ অক্সিজেনৰ পৰা হওঁক আমাৰ চাইা পৰ্যন্তো গছ গছ গছনিয়টো দি আছে ন আমাৰ আশ্ৰয় বাকী তুমি কোৱা কিবাৰ
বাকী মোৰ মতেতো গছ গছনি নহ'লে আমি বাচিব নোৱাৰো মেইন কথা
উম তাকেই
তাৰপিছত আজিকালি গছ গছনি বহুত কাটি দি আছে।
অ সেইটোতো উম গছ গছন
আটাৰ ফলত জংঘলৰ গছ গছনি কমি গৈছে এইটোৰ ফলত তোমাৰ বহুত জন্তুও কমি গৈছে
অ সেইয়াই আৰু গছ গছনি মানে অঁ হয় হয় তাকে আচলতে গছ গছনি কথা কাৰে মানে তোমাৰ হয় মান এতি অৰণ্যবোৰত আগতে যি মানে তাৰ জ জ আছিলে তোমাৰ কীট পতংগ আছিলে সেইবোৰতো বহুত বহুত পৰিমাণে কমি গৈছে আৰু গছ গছনি আগ তোমাৰ আজি পৰা দহ বছৰ আজি পৰা দ বছৰ আগতে তোমাৰ যিমানখিনি গছ আছিলে পৃথিৱী এতিয়াতো তোমাৰ কিমান কমি গৈছে তোমাৰ। গতিকে সেইটো আচলতে বহুত এটা মানে উম আৰু তাৰ বাবে আচলতে বিভিন্ন হেৰিও হৈছে তোমাৰ মানে অসুবিধাও হৈছে তোমাৰ আশ্ৰয় এতিয়া তোমাৰ মানে গছ গছ কাটি কাটি তুমিতো দেখিছাই আমাৰ এইবোৰ দলং কিবা কিবি এইবিলাক বনাই আছে তাৰ কাৰণে কিমান প্ৰদূষ ষন হৈছে। প্ৰদূষ উ প্ৰদূষণৰ কাৰণে মানুহৰ কিমান বেমাৰ হৈছে তোমাৰ উশাহৰ মানে উশাহৰ
উ উশাহৰ প্ৰব্লেম হৈছে, তাৰ পিছত বহুতো বহুত এনেকুৱা বেমাৰ হৈছে।
তাকে বহুত ডাঙৰ ডাঙৰ বেমাৰ হৈছে আৰু তাৰ মানে আচল কাৰণটোৱেই গছ গছনি কাৰণেই আৰু প্ৰদূষণ তোমাৰ বৰষুণ কমি গৈছে বৰষুণ কমি যোৱা কাৰণে তোমাৰ মানে খেতি পথাৰত তোমাৰ উৎপাদন নোহোৱা হৈছে, সেইবোৰ শস্যবোৰে তোমাৰ পানী নাপায় ক'ৰ পৰা হ'ব? তোমাৰ বৰষুণ নহ'লে আৰু শস্য কৰ পৰা হ'ব সেইকাৰণে তোমাৰ আগতে তোমাৰ আজিকালি পাচলি, ফল মূল আজিকালি আগত যিমান খিনি তোমাৰ হৈছে। আজিকালি নহয়েই, তোমাৰ নাপায়েই সেইবোৰ।
গছ গছনিটো এইটো কাৰণে মই ভাবো বহুত ইম্পৰটেন্ট।
অ তাকেই তো আৰু মানে তোমাৰ বৰষুণ দিলেহে উ হেৰি হব শস্যবিলাক তোমাৰ ভালকে উৎপাদন হ'ব, বৰষুণ ষুণে নাই আৰু তোমাৰ আজিকালি দেখিছাই, এতিয়ানো অসমতনো কিমান দিন নো বৰষুণ হ'ল চব গৰমেই। এতিয়াাতো তোমাৰ বৰষুণে নহয়, উম পুৰা গৰম আৰু তোমাৰ গৰমৰ পৰিমাণো বাঢ়ি গৈছে।
বৰষুণ হয়। বহুত বহুত
মানো বাঢ়ি গৈছে তোমাৰ গছ সেই নাই আমাৰতো ওচৰে পাঁজৰে গোটেই গছ গছনি বিলাক চব কাটি কাটি শেষ কৰিলে আৰু এতিয়া মান নাইয়ে। সেইয়ে টো, দলঙয়ে বনাইছে। কিমান দলং বনাব লৈছে চব গছ কাটি কাটি মই দেখা পাই এতিয়া দীঘলী পুখুৰীত এ দীপৰ বিলৰ গছ বিিলাক কাটিলে কাটি পেলাই এতিয়া তাতে গছেই নগতি কিমান ধুনীয়া আছিলে তোমাৰ গতিকে এতিয়া তোমাৰ গছেই নাই আৰু বিলাক দলং বনাইছে কিবা কৰিছে সেইকাৰণে আচলতে এইবিলাক আমিনো এতিয়া পাতিলে কি হ'ব আৰু এইবোৰ কৰা মানুহে এইবিলাক বুজি পাব লাগিব গছৰ কিমান কি
মেইন কথা অ মেই মেইন কথা এইটোয়ে কৰা কৰা মানুহে বুজি নাপাইছে দ আমি কি হব কথা এইটো
সেইটয়েতো আমিতো বাৰু হয় আৰু এইবিলাকতটো মানে সজাগতা
গছে আমাক বহুত ধৰণত হেল্প কৰে যেনে অক্সিজেন দিয়াত হেল্প কৰে তাৰপিছত বতাহ দ ই তাৰপিছত আমি
অ তাৰি গছ ফল পা তাৰিছ মচ পা অ আচলতে ঔষ ঔষধি গছবিলাক ঔষধটো আগৰ দিনতো মানুহে গছৰ পৰাোৰেই এইটো ঔষধ লৈছিলে আগতেনো এইবোৰ ক'ত আছিলে তো আ মানে বহুতেই আৰু তোমাৰ এতিয়া তোমাক ঘৰ দুৱাৰ বান্ধিব কাৰণতো তোমাক গছেই লাগে উম নাছিলে আগতে এইবোৰ গছ তোমাৰ তুলসী হওক কিবা হওক সেইবোৰ আৰু মানে ঔষধ প্ৰস্তুত কৰিছিলে তোমাৰ আৰু গছ মানুহে তোমাৰ থাকিবৰ কাৰণেো তোমাৰ গছে তুমি ঘৰ বনাবৰ কাৰণেতো তোমাৰ গছ লাগে ন গছে প্ৰয়ো প্ৰজনীয় হয়
এখন মানুহে এইটোও কৰে বনাইছে
অঁ
ক কৰে কিন্তু কিছুমান মানুহে এতিয়াও
উম নাই তাই সেইটোয়টো আৰু তুমি জানানে এটা কথা গছৰ মানে পাতৰ ৰং কিয় সেউজীয়া হয় তুমি জানানে
নাজানো বাৰু কোৱাচোন
তাতে আচলতে হৰিত কণা বুলি মানে এটা পদাৰ্থ পোৱা যায় ত হৰিত কণা আৰু পত্ৰ হৰিত থাকে আৰু
অ ইংলিছত বাৰু জানো মই অসমীয়াাতটো ক গম নাপাওঁ কোৱা
সেই সেই সেইটোৰ কাৰণে মানে সেউজীয়া হয় আৰু গছ আৰু তুমি গছৰ পাতত তোমাৰ পানী মানে গছৰ যিবোৰ পাত ন তাতে তোমাৰ পানীবিলাক তোমাৰ জমা হৈ থাকে মানে বৰষুণৰ পানী হওক বা মানে বা মানে মানুহ যখিনি পানী দিয়ে সেইবোৰত জমা হৈ থাকে ত' আচলতে গছে আচলতে তেনেকৈয়ে মানে পানী এতিয়া যে ইমান গৰমৰ দিনত তোমাৰ এতিয়াতো বৰষুণ চৰষুণ নাই সেইটো গছবোৰ যে তুমাৰ জীয়াই জীয়াই আছে সেই সঞ্চিত হৈ থকা পানীখিনিৰ কাৰণেহে মানে জীয়াই আছে
জীয়াই আছে অ হয় হয়
সেইটোৱে আৰু বাকী তুমি তুমি গছ ৰুই পাইছা গছ ৰুই পাইছানে
ঘৰত বহুতে গছ আছে ক'ব গ'লে লেচুৰ পৰা আৰম্ভ কৰি চবৰে গছ আছে তোমাক কি গছ লাগে চব আছে
ভালেই আৰু পূৰা মানে অক্সিজেন মানে পূৰা আছে আৰু ন
অ অক্সিজে আছে সেইটপি
অ ভালেই ঘৰত চ খাইছ বা চব মানে তাত চব্জিৰো গছ আছে
অ চব্জিৰ গছ আছে লাওৰ গছ আছে চিঙাৰ গছ আছে ভাত কেৰেলাৰ গছ আছে
অ আমাৰ ইয়াতে খালি তামোলৰ গছ আছে আৰু তামোলৰ তামোল আৰু নাৰিকলৰ গছ আছে বাকী একো গছ নাই সেইকাৰণে মই মোৰ মানে বেছি ইমান জ্ঞানো নাই কোন ডাল মানে কি গছ কাৰণ দেখা নাই ন তোমাৰ দেখিলেহে গম পোৱা যায়
কি কৰে
অ সেইটোোৱেতটো
এয়া গছবোৰ বুলি কলে আৰু গছ কেইটাই বাচি আছে মোৰ মতে চাগে তামোলৰ গছ আৰু বগৰীৰ গছ
অ
লেচুৰ গছ নাৰিকলৰ গছো মই এতিয়া বহুত কম দেখা
এতিয়া বহুত কম দে অ কমিছে বাৰু আগত কে উম কমিছে তাকে মানে নাৰিকল আৰু তামোলৰ গছ দুডাল মানে দেখাাতাল মানে একে একে নচাওঁ মানে মই দুটা মানে একে বুলিয়ে ভাবোঁ তো সেইকাৰণে মানে মোৰ ইমান হেৰা নাই আৰু ইমান মানে মই চিনি নাপাওঁ খালি যেতিয়া লাগি থকা দেখা পাওঁ তেতিয়াহে জানো আৰু বোলে এইটো ন িকৰ গছ সেইটো তামোলৰ গছ সেইটোৱে বাকী তুমি কি ক'ব বিচাৰিবা দীঘলী মানে দপৰ বিলৰ যে এইবোৰ যে গছ চছোৰ যে ইমান কাটি পাই তোম দলং বনাইছে কিবা কৰি তুমি কি কব বিচাৰিবা তাৰ মানে কি ভাব আহে মানে মনত তাৰে গছবোৰ ক লৈ পেলাই কোৱা উম
কোৱা কি মানে কি ভাবা আৰু মানে চৰকাৰে কি ক'ব বিচাৰে চাৰি বা গছবিলাক মানে কাটাৰ কাৰণে
কি কব কি ভাবো মানে আগতে মই দীপৰ বিলত মান গৈছিলো কেতিয়াাবা বাৰু ফুৰিব সেনেকুৱা আছিল ন গছত লগাইয়া বা দোকান পক মানে দোকান আছিল কেইটামান হয় ন আৰু এতিয়া কিবা বেল জানে নতুন জেগাত নেকি মোৰ এইটো ও নাই।
তাকে আৰু এইবোৰ আচলতে কাটিব নাল লাগে আৰু সেইটো সৌন্দৰ্য আচলতে গছ কটাৰ কাৰণে তোমাৰ যিটো সৌন্দৰ্য্য থাকে ন, এটা অঞ্চলৰ সেই সৌন্দৰ্যটো মানে কমি কমি গৈ থাকে। অ শুনিছো, আহ।
হেল্ল'
শুনিছানে? অ শুনিছো। তুমি শুনিছা?
আহ শুনিছো।
অ অ দিয়া নহলে হ'ব দিয়া আজিৰ কাৰণে।
ঠিক আছে ৰাখিছো আৰু কেতিয়া কেতিয়াবা কথা পাতিম গছৰ বিষয়ে।
অ অ অ দিয়া হ'ব দিয়া।
ঠিক আছে।